কি কৰি আছা?
অ এনেই আছোঁ তুমি?
এনেই আছিলো ভাত চাত খালা?
আহ নাইয়ে ৰবা নাই তুমি খালা?
অ এই মাত্ৰ খাই উঠিলো ৰবা। ব্যস্ত আছিলা নেকি তুমি?
নাই বিয়াৰ কিবা কাম আছিল?
হয় আজি মানে তোমালোকত এনে আৰু কি কয় তোমাৰ সামাজিক মাধ্যমৰ বিষয়ে কিছু আলোচনা কৰিব বুলি ভাবিছিলো আৰু তোমাৰ লগত? হয় আজি মই আছো তুমি চা হা আজিকালি মানে বৰ্তমান সময়ত সামাজিক মাধ্যমত আমাৰ দৈনন্দিন জীৱনৰত এটা মানে গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে মানে তোমাৰ চোৱা আজিকালি মানে সামাজিক মানে মাধ্যম ধৰা মানে বহুত জোগাতে তোমাৰ ধৰা তোমাৰাৰ অনলাইন ক্লাছে হওক বা টিকেট বুক কৰিবলৈ হওক বা হোটেল বুক কৰিবলৈ হওক মানে আজিকালি সামাজিক মাধ্যম লাগে আৰু। হয় নে নহয় কোৱাচোন তুমি নিজে?
ঠিকেই কৈছা আজি এতিয়া মানে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ ইউটিউব আদি এতিয়া প্ৰায় সকলোতে মানে মানুহে ব্যৱহাৰ কৰে সামাজিক মাধ্যমতো।
হয় একদম তুমি ঠিকেছা মানে আজিকাল চোৱা তোমাৰ ফেচবুকত তোমাৰ মানে ফেচবুকৰ আজিকালি কি মানে তোমাৰ আজিকালি গোতেই নিউজ বিলাক আহি যায় মানে কি হৈছে মানে কেনেকুৱা আৰু মানে গোটেই আৰু তোমাৰ মানে আজিকালি বহুত আৰু আৰু তোমাৰ হোৱাটছপত চাবা অ আমাৰ মানে দূৰ দূৰণি বিলাক যোন বিলাক আমাৰ মানে এ সম্বন্ধ বিলাক আছে মানে সম্বন্ধ বিলাকে আছে বা আমাৰ পৰিয়াল বিলাক আছে তেওঁওলোকত আমি মানে অলপ মানে যদিও আমাৰ মনত পৰি যায় বা আমি কথা পাতিব খোজো আজিকালি ভি ডঅ' কলিঙতে আমাৰ কথা পাতা হৈ যায়, যিমান দূৰ দূৰনিত নাথাকো কিয় কিবা বাহিৰে বাহিৰে নাথাকে ছবটো মানে আমি ভিডিঅ' কলৰ জৰিয়তে আমি মানে কথা পাতিব পাৰো। হয় নে নহয় তুমি নিজে কোৱাচোন।
হয় ঠিকে কৈছা আমি মানে সামাজিক মাধ্যমৰ সহায়ত আমি অতি স হজে বন্ধু বান্ধৱৰ লগত কথা পাতিব পাৰোঁ এনে যত মানে লগ নাপালেও আমি সমাজি ক মাধ্যমৰ সৈতে ভিডিঅ' কলিঙত কথা পাতি আমি নিজ মানে ভালকৈ কথা বতৰা পাতিব পাৰোঁ আৰু।
হয় এতিয়া তুমি চাবা আগৰ মানুহ বিলাকৰ মানে ফোন নাছিলে তেওঁলোকে মানে চিঠি ৰ ওৰত নিৰ্ভৰ কৰিব লাগিছিল কিন্তু এটা মুহূৰ্ততে বাৰ্তা পঠিয়াব পাৰে এতিয়া আগত মানুহ বিলাকে তোমাৰ চিঠি লিখি কিনে পাৰ চৰা ভৰিত বান্ধি কিনে পঠাইছিলে সেইটো বহুত সময় লাগিছিলে কিন্তু আজিকালি এনেকুৱা নহয় আজিকালি তুমি এটা মেছেজে কৰি দিয়া বা তোমাৰ হৈ যাব মেছেজ কৰি দিয়া বা তুমি কল এটা মানে ফোন এটা কৰি দিয়া তোমাৰ হৈ যাব তাতে তোমাৰ মানে উম পাই যাব পুৰা মানে আগৰ মানুহ বিলাক এই বহুত কষ্ট মানে আগৰ মানুহবিলাক চিঠি দিয়ে আৰু তেওঁলোকক বহুত টাইম লাগিছিলে বা অ মানে তোমাৰ এইটো অ ডাকতো দি কৰি ব সময় লাগিছে কিন্তু আজিকালি এনেকুৱা নহয়, আজিকালি তোমাৰ কি হয় মেছেজ চেছেজ দিলে তোমাৰ মানে হৈ যায় আৰু কাম বিলাক। হয়নে নহয় কোৱাচোন তুমি নিজে!
হয় আৰু কেৱল যোগাযোগেই নহয়, সামাজিক মাধ্যমৰ জৰিয়তে তোমাৰ বিভিন্ন ধৰণ ধৰণৰ জ্ঞান তথ্যও লাভ কৰিব পাৰি
একদম ঠিকে কৈছা, তুমি এতিয়া চাবা এতিয়া বহুতো শিক্ষা মূল বা ভিডিঅ' অনলাইন ক্লাছ নতুন নতুন বিষয় তথ্য ইয়াত উপলব্ধ আছে, এতিয়া তুমি নিজে চাবা, এতিয়া যেতিয়া আমাৰ কভিড নাইট বহুত দিন হৈছিলে, কৰুণা ভাইৰাছ তেতিয়াটো লকডাউন হৈছিলে আমাৰ এপিনে, তেতিয়াটো আমি কোনো বাহিৰত ওলাবই পৰা নাছিলো তেতিয়া তোমাৰ এই সামাজিক মাধ্যম জৰিয়তে আমি অনলাইন ক্লাছ কৰি কিনে শিক্ষা লব পাৰিছোঁ। মানে বহুত আৰু বহুত আমি মানে সামাজিক, অ মানে সামাজিক মাধ্যমৰ কাৰণে বহুত আমি মানে কি কম আৰু আমি বহুত স সহায় পাইছো আৰু দেই অনলাইন ক্লাছ কৰিবলৈ টিকেট বুক কৰিবলৈ হওক বা যি নহওক আৰু
তোমাৰ বিশেষকৈ আমাৰ মানে ছাত্ৰ ছাত্ৰী সকলৰ বাবে মানে সামাজিক মাধ্যমটো বহুত উপকাৰী, যোনে আমাক অনলাইন ক্লাছ বা তোমাৰ ধৰি লোৱা, তোমাৰ মানে আমাৰ এতিয়া তাই নুপুচাই কিবা নাপালে আমি অনলাইনৰ যোগেদি আমি চাব পাৰো।
হয় নিশ্চয়, এ তুমি চাবা বহুতো সামাজিক মাধ্যমত অহ অত্যাধিক সময়ত বিয় পৰে বা যাৰ ফলত পঢ়া শুনাৰো কাম কাজৰ বাধ্য ঘটে, এতিয়া তুমি চাবা নিজে চাবা হা সামাজিক মাধ্যম আমাৰ মানে তোমাৰ সহায়ও কৰে, কিন্তু কেতিয়াবা মানে বহুত অল কি কয়, পিছত পিছত কেতিয়াবা বিপদো পৰি যায়, তেতিয়া চাবা তোমালোকে আজিকালি মানে ল'ৰা ছোৱালী বিলাকে মানে এনিটাইম মোবাইল ফোন মানে চাই থাকে বা তোমাৰ ফেচবুক এনেকুৱা। তেতিয়া এইবিলাক ব্যৱহাৰ কৰে তেওঁলোকৰ মানে পঢ়া-শুনা মানে মনোযোগ একদম বাদ দি আছে। বা তোমাৰ ভিডিঅ'বিলাক আৰু তাৰ বেছিকে পচালে তেওঁলোকৰ বেমাৰ হয় বা মোৰ বিষ হয় বা চকুৰ বেমাৰ হয়।
অ' আৰু তোমাৰ, এতিয়া মানে কিছুমান আৰু যেনে ভুৱা খবৰ সামাজিক আহ বিভাতি সৃষ্টি কৰিব প কৰিব পাৰে মানে। কিছুমান ভুৱা খবৰো সামাজিক মাধ্যমত আহে, যিটো আমি গুৰুত্ব দিব নালাগে। যিটো আমি সঁচা সেই সেইটো চাব লাগে।
হয় একদম ঠিকে কৈছা তুমি চাবা এতিয়া আজিকালি মানে বহুত যুৱ-যুৱতী আছে যে সামা জিক মাধ্যমৰ প্ৰতি অত্যাধিক শাক্ত হৈ পৰিছে। এতিয়া চাবা মানে আজিকালি যুৱ-যুৱতী বিলাক। মানে তোমাৰ মোবাইলতে চব কাম আৰু। তোমাৰ আনকি তোমাৰ অফিচৰ কাম বিলাক হওক বা যি নহওক আজিকালিতো তোমাৰ ঘ-ঘৰত বহি বহি তুমি কাম বিলাক কৰিব পাৰা। সামাজিক মাধ্যমৰ জৰিয়তে।
অ' ঠিকে কৈছে, তোমাৰ আজিকালি তাৰ তাৰ ফালে শাৰীৰিক আৰু মানসিক ব্যৱস্থাৰ ওপৰতো বেয়া প্ৰভাৱ পৰে তোমাৰ ধৰি লোৱা তুমি হেৰি এনিটাইম মানে তুমি এই মাত্ৰ যিখিনি কলা যে যুৱক যুৱতী সমামাজিক মাধ্যমৰ প্ৰতি অত্যধিক অ', আসক্ত হৈ পৰিছে। এইটো ঠিকেই মানে আজি তাৰে ফলত বহুত শাৰীৰিক আৰু মানসিক ব্যৱস্থাৰ ওপৰতো প্ৰভাৱ
হয়, একদম ঠিক আছে আৰু চাবা আজিকালি মানে সামাজিক মাধ্যম ব্যৱসাৰ আৰু উদ্যগৰ ক্ষেত্ৰতো যথেষ্ট সহায় হৈছে। তোমাৰ মানে সামাজিক মাধ্যমৰ কাৰণে বহুত আমাৰ বহুত সহায় হৈছে বা আজিকালি তুমি নিজে চাবা আজি কালি আমি, ঘৰত বহি কিনে মানে চব বস্তু বিলাক অৰ্ডাৰ কৰিব পাৰো বা আজিকালি বহুত ধৰণৰে। এপ ওলাইছে নহয় তাৰ কাৰণে আমি ঘৰত বহি কিনে মানে কাপোৰবিলাক মানে অৰ্ডাৰ কৰিলে আহি যায় বা খোৱা বস্তুৱে আজিকালি মানে বহুত। ধৰৰ মানে এনেকুৱা সামাজিক মাধ্যম বিলাক ওলাইছে আৰু তোমাৰ নিজে চোৱা ইউটিউবৰ পৰা তৰা ইউটিউবৰ পৰা আমি বহুত ধৰণৰ মানে খোৱা বস্তু বিলাক বনোৱা শিকো বা বহুত কাটিং বিলাক বা কাপোৰ চিলোৱাই হওঁক বা যিয়ে নহওক বা তোমাৰ ছবি আ শিকাই হওক আমি বহুত কথা জানিব পাৰোঁ আৰু সামাজিক মাধ্যমৰ দ্বাৰা।
অ', সঁচাকৈয় তোমাৰ বিভিন্ন সামাজিক অভিযান আৰু সহায়মূলক কাৰ্যসূচী ইয়াৰ জৰিয়তে অ, তোমাৰ দ্ৰুত দ্ৰুতভাৱে দ্ৰুতভাৱে মানুহৰ ওচৰলৈও যায়। মানে আমি সামাজিক মাধ্যমৰ কাৰ্যসূচী মানুহৰ ওচৰত বা তোমাৰ কাৰোবাৰ ধৰি লোৱা কিবা এটা বহুত ইম্পৰ্টেণ্ট ফাইল পঠাব আছে তেতিয়া আমি মানুহক মানে সামাজিক মাধ্যমৰ জৰিয়তে মানে সোৱাদ হোৱাটছআপ, ফেচবুক আদিৰ জৰিয়তে পঠাব পাৰোঁ ফোন কৰিও পুটুকৈ কৈ দিব পাৰোঁ।
হয় তুমি একদম ঠিকেই কৈছা আৰু বহুতে ইয়াৰ জৰিয়তে নিজৰ সামগ্ৰী আৰু সেৱা প্ৰচাৰ কৰে। আৰু আজিকালি তুমি চাবা হা সামাজিক মাধ্যমত মানে সামাজিক মাধ্যম বেছি মানে যোৱা বাবে মানে সৰু সৰু আৰু এই এইটো-এইটো মানে এইটো আৰু বিলাকে মানে তোমাৰ হয় এনেইতো আমাৰ মোবাইলত থাকি কিনে আৰু মানে তোমালোক মানে পৰিয়ালৰ লগত মানে সময় ফতা মানে পাহৰি গৈছে এনিটাইম খালি ফোনতে লাগি থাকে বা ফোনতে মই বিলাক ৰিল চিল চাই থাকে।
অ', অ',
আমি লাগতিয়াল বস্তু বিলাকে সামাজিক মাধ্যমত চাব লাগে, মানে অলাগতীয়াল বিলাক চাব নালাগে আৰু।
ময়ো ভাবোঁ যে সামাজিক মাধ্যম এটা শক্তিশালী মাধ্যম কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ সঠিক ব্যৱহাৰ অতি প্ৰয়োজন মানে আমি ইয়াৰ সঠিক ব্যৱহাৰ কৰিব লাগে যিটো আমাৰ দৰকাৰী সেইটো চাব লাগে বা সেইটো কৰিব লাগে, যিটো আমাৰ অদৰকাৰী সেইটো চাব নালাগে লাগে বা, তোমাৰ সেইটো কৰিব নালাগে।
হয় তুমি একদম ঠিকে কৈছা আৰু আজিকালি চাবাচোন মানে তোমাৰ এইবিলাক পাই বাৰ অপৰাধ ওলাই গৈছে বা মানে এনেকুৱা যে তোমাক ফোন কৰে যে আমি এনেকুৱা এনেকুৱা কোম্পানী পৰা কৰিছোঁ বা এনেকুৱা এনেকুৱা আপোনাৰ অ' টি পি দিয়ক কিন্তু আমি এইটো কেতিয়াও কৰিব লাগে নিজৰ মানে যেনেকুৱা যি নহওক আমাৰ মানে অ টি পি বিলাক দিব নালা যেনেকুৱা চিনাকি মানুহ হক বা যি নহওক মানে নিজৰ মানে পাৰ্চনেল বস্তু বস্তুটো মানে নিজে ৰাখিব লাগে আৰু কাকো মানে দিব নালাগে বা এক কৰিব নালাগে যে। এইটো দিব নালাগে আৰু হয় নে নহয়।
আৰু মানে কোনো খবৰ
চাইবাৰৰ পৰা বহুত ওলাই যায় নহয়।
মানে ফোন কৰে তাৰ পিছত অটি পি খোজে কিছুমানে বেংকৰ পৰা পইচা কাটি দিয়ে সেনেকে। আমাক যদি ফোন কৰে তেতিয়া মানে আমি অ' টি পিটো দিব নালাগে আৰু যদি আমি দিওঁ আমাৰ লোক চান আমাৰ বেংকৰ পৰা পইচা কাটি নিব এইবিলাক মানে ভুল এইবিলাক কৰাটো ভুল, যিটো সঠিক সেইটো কৰিব লাগে।
হয় আজিকালি বহুত এনেকুৱা চাইবাৰ মানে ধৰা তোমাক কৈ এনেকুৱা বোৰৰ কল কৰিছোঁ। অ', বা এনেকুৱা পৰা কল কৰিছোঁ, পিছত অটি পি লৈ কিনে গোটেই তোমাৰ বেংকৰ পৰা পইচা কাটি দিয়ে। সেইটো এটা মানে বহুত মানে এনেকুৱা কৰিব নালাগে হয়নে ন তুমি নিজে কোৱাচোন?
কোনো খবৰ শ্বেয়াৰ কৰাৰ আগতে ইয়াৰ সত্যতা পৰীক্ষা কৰাটো প্ৰয়োজন। মানে কোন কিবা এটা খবৰ।
অ' কিবা এটা খবৰ শ্বেয়াৰ কৰাৰ আগত মানে তুমি সেইটো সঁচাটো জানি ল'ব লাগে তাৰ পিছ খবৰটো শ্বেয়াৰ কৰিব এনে জাহে তাহে যি তি খবৰ শ্বেয়াৰ কৰিব নালাগে আচলতে সামাজিক মাধ্যমত।
তুমি একদম ঠিকে কৈছা এইটো। আৰু মানে তোমাৰ সামাজিক মাধ্যমত দ্বাৰা বহুত আৰু আজিকালি তোমাৰ মানে কি কয় তোমাৰ অনলাইন টিকেট বুক কৰিব পাৰি বা হোটেল বুক মানে আজিকালিো অনলাইন চ'ব অনলাইন কিছুমান হোটেল বুকিং কৰা বা অনলাইন টিকেট বুকিং কৰা যি নহওঁক আৰু আজিকালি সামাজিক মাধ্যম দমে বহুত সহায় কৰি দিছে অনলাইন ক্লাছৰ বাবে মানে বহুতো ধৰণৰ সহায় কৰিছে।
সামাজিক মাধ্যমত ব্যৱসায় আৰু উদ্যোগৰ ক্ষেত্ৰতো যথেষ্ট সহায় হৈছে। সেইটো ভাল আমাৰ কাৰণে
হয়, আজি মানে তোমাৰ লগত সামাজিক মাধ্যমৰ বিষয়ে মানে আলোচনা কৰি বহুত ভাল তুমি আশা কৰিছো পিছলৈও আমি এনেকুৱা মানে কথাবিলাক আৰু আলোচনা কৰিব পাৰো ধন্যবাদ।
অ' মোকো ভাল লাগিল, ধন্যবাদ।